কোৱা শুনি আছো শুনি আছো ক'ত ৰুমত আছা?
মই ৰুমতে এই ৰুমটো চাফা কৰি আছো লগৰ দুটামান আহিব।
কেতিয়া আজি?
আজি আহিব অঁ।
উম।
এয়া আহি আছে, ফোন কৰিছে আ গৈ আছো বুলি।
অ, ভাত পানী?
ভাত পানী খোৱা বোৱা হ'ল। তোমাৰ? মই দালি দি ভাতকেৰেলা ভাজি। তেনেকে বনালো আৰু। খাইছো, অকমান আগত খাইছোয়ে। উঠা দেৰি আজি শুই।
কেতিয়া উঠিলা?
দুটা বজাত।
পুৰা শুইছা আৰু ন এইকেইদিন?
উম, এ এক্সজাম থাকিলেও দেখোন শুইয়ে থাকো। কলেজে নাযাওঁ দেখোন বোলে এক্সাম আছে বোলে। সোনকালে বোলে পৰিছে তেতিয়াও বেলেগ কথা।
অ।
সেইটোও নহয় দেখোন।
সেইটোও নহয় বাৰু। এক্সাম, এক্সাম থাকে নটা বজাত তুমি থাকা, তুমি যোৱা, আঠটা নটা বজাত।
নহয়, এক্সাম থাকে নটাত পঞ্চল্লিশত মই যাওঁ চাৰে নটাত, ৰুমৰ ওলাই পাওঁগৈ দহটা পোন্ধৰত।
উম।
মাষ্টৰে চিন্তা কৰে সোমাবলৈ দিওঁ নে নিদিওঁ এইটোক।
দি দিয়ে আৰু লাষ্টত।
সেইদিনা নিদিলে লগৰ মানে তোমাৰ হেৰি, এই লগ পাইছা জানো?
কলেজৰ লগৰ
কলেজৰ নহয়, কলেজৰ নহয়, এই সপোনৰ লগৰতো যে যুদ্ধ লাগিছিলে।
অ অ। গম পালো, গম পালো।
সপোনত যে যুদ্ধ লাগিছিলে।
গম পাইছিলো, গম পাইছিলো। এতিয় গম পাইছো। মানে লগ পোৱা নাই আৰু, কিন্তু গম পালো।
অ, সিয়েই আহিব। মানুহটো অকণমান তেজেদি ভাল তেজেদি, এই অকমান - চুবাবহি মোক।
তেজেদি ফালিব মানে।
মই সেইকাৰণে আৰু এটা মাতি দিছোঁ।
সেইটো কোন? মানে কাৰ তোমাৰ লগৰ নে তাৰ লগৰ?
সেইটো আমাৰ বোন্দাত থকাটো, কামাখ্যা ফন্দে ফন্দে।
আহ, গম পালো, গম পালো। হা গম পাইছো, গম পাইছো। ছিংগাৰ?
হে?
গায়কজন?
অ, গায়ক জন অ।
লেখক, গায়ক চব চোন। লেখক, লেখক অ, ভুল হৈ গৈছো।
গায়ক নহয় বাও।
ৰাতিলে তেতিয়া কি? ভাত অ, অৰ্ডাৰ তুমি নি?
গম পাইছ নাই গায়ক আমিহে, আমিহে গাও বাথৰুমত।
অ, বাথৰুম চিংগাৰ। হেৰি কি আছিলে, ৰাতিলে ভাত পানী?
ভাত পানী খোৱা হ'ল।
এনেই ৰাতিলে কি চ কি খাবা এতিয়া?
ৰাতিলে এইটো গহৰি।
অ'।
এ' এইয়াৰ গাহৰি ভাল নালাগে গম পাইছে নাই খাই পেলাই। গাঁৱৰ যিটো গাহৰি টেষ্ট ইয়াৰ গাহৰি টেষ্ট নাই। অকণো ভাল নালাগে খাই।
ইমান ইমান ইমানটা ভাল নালাগে বাৰু।
মই ইমান এটা ভালেই নাপাওঁ গম পোৱা নোপোৱা।
উম।
তুমি কি এতিয়া এইকেইদিন, অ' অলপ দেৰিকে যাম। তোমাৰ সেই -
কিমান দেৰি হ'ব ঘূৰি অহা, ৰাতি হব নে কি মানে -
অ', অকমান দেৰি হব বাৰু।
দহটামান বাজিব চাগে।
ঠিক নাই বাজি যাবও পাৰে। নেবাজিবও পাৰে।
তেনেকা কথা।
ক'ব নোৱাৰিম তেনেকুৱা, তোমাৰ সেই - নাই আহিম আহিম, অপচন নাই মানে ইয়াত।
উত্তৰ প্ৰদেশত যে ঘটনাটো হ'ল গম পোৱা নোপোৱা? না কি পুনেত যে।
কি হ'ল?
এই যে ল'ৰাটোক যে গাৰ্লফ্ৰেণ্ড যে মাৰিলে যে।
অ', পাইছিলো মই অ'।
আমাৰ আক পানী খাই দিওতেই এটা ঘটনা হৈ গ'ল নহয়।
অ' মই কালি কালি পাইছিলো নেকি মই কিবা পুলিচ এজনী। অ' জানো মই তুমি দিয়া চাইছিলো হপাই অ'।
মই দেখিছো আক। মই কলেজৰ ওচৰতে দেখিছো, কেলে এদিন তুমিয়ে মই দেখিছো দেখোন।
জানো মনত নাই মানে মই মানে লক্ষ্য কৰা নাই।
কেলে এদিন যে তুমি আমাৰ যে এই যে বজাৰখনৰ ওচৰত যে পকৰি, ঘুগুনি বিচাৰি ফোৰোতে যে পাইছিলোঁ দে গাড়ীখনৰ পৰাতে নামিছিলে মই যে তোমাক দেখাই আছিলোঁ।
অ 'মনত পৰিল আমাৰ ওচৰত যে বহি পেলাই এটা যে তেজেদী ফালি আছিলে যে থাৰ্ড পাৰ্চন, অ' আছে আছে। আছে আছে, উম। ভালকে লক্ষ, ভালকে লক্ষ্য নকৰিছিলো আৰু।
ধুনীয়া আছিলে, মই লক্ষ্য কৰিছিলো মই সদায় চাওঁ। মোৰ লক্ষ্যটো তাতে
বা দা ৱে
হ অ', একদম ভালকে লক্ষ্য কৰিছোঁ মইও।
উম, বাকী? এতিয়া বৰষুণ দিয়া নাই বাৰু।
দিবহে নেকি?
বৰষূণ নিদিয়ে চাগে আৰু এতিয়া ৰাতিলে নাজানো দিবও পাৰে।
তুমি ওলাই অহা টাইমতে দিলেই হ'ল আও, ওলাই যোৱা টাইমতে দিলেই যাতে ল'ব নোৱাৰা।
এ' তেনে মোৰ আ বেলেগ এটা কামো যাব মোৰ মানে কি
বেলেগ এটা কামো আছে গধলা সময়
উম হুম।
গম পাইছোঁ।
কামেই কাম, বহুত কাম বিজি মানুহ।
তাকেহে।
বাকী এইফালে কাৰোবাক লগ পাইছা নেকি? মোৰ লগৰ চগৰ কাৰোবাক?
মই কাকো দেখা নাই, বাদ দিয়া মই দৰজাখনেই খোলা নাই, কালিও খোলা নাই, আজিও খোলা নাই।
অ' মানে চোতালখনে দেখা নাই তুমি?
মই নাই দেখা, মই দৰ্জা খোলাই নাই, শুক যেনেকে মাৰি থোৱা আছে, পৰহি পৰা তেনেকেই মাৰি থোৱা আছে।
হে কি কৰি আছা ৰুমটোত?
চব ষ্টক আছে।
অ', চব ষ্টকত আছে।
অ', চব গোটাই থোৱা আছে মানে এতিয়া ওলাব দৰকাৰ নাই আৰু। নাই নাই ডাঙৰ কথা, ডাঙৰ কাজিয়া নহয় বন্দাত।
কাৰ?
এই, হেৰি পিক-পাক কৰি থকা এইকেইটাৰ লগত।
উম।
গোটেই মানুহে কমপ্লেইন কৰিছে, হুলস্থুল লগাইছে, দোকান-চোকান ভাঙি দিব লৈছে।
তাৰ পিছত?
সেই এইকেইদিন আণ্ডাৰ গ্ৰাউণ্ড হৈ আছোঁ।
উম, ঠিকে আছে।
সেইকাৰণে মানে এইবাৰ অলপ, পাঁচশ টকা লৈ আহিছ
অ', বাহ হে হে হৈ যাবচোন ঘৰলৈ অহালৈকে।
তাকে।
উম।
আজি আকৌ এইকেইটাও আহিব নহয়।
অ', খতমেই হৈ গৈছে।
অভিলাছক, অঁ, এই তাক খবৰটো দিবা।
তাক দিব লাগিব অ'। তাক খবৰ মানে, ফোনেই কৰা নাইচোন মই।
কৰিবা আকৌ ফোনচোন।
ফোনচোন কৰিব লাগিব, ত, মানে আমাৰ এনেই ফোন কৰা নহয়, দৰকাৰতহে ফোন কৰা হয়। আৰু এনেইটো, এনেকে লগ আকৌ যামেই ন' এতিয়া লগ পামেই আউ।
তাকে, চবয়ে আঁতৰ খাইছে, চবয়ে প্ৰেমৰ হাৱা লাগিছে দেখোন।
চবয়ে প্ৰেমৰ হাৱা লাগিছে।
মোৰহে নাই।
আছেচোন তোমাৰ, তাৰিখটো কে তাইখ আছিলে।
তুমি এটা মানুহ আউ।
কি?
তাৰিখটো কে তাইখ আছিল বাউ।
নাই, মনত নাই মো।
এপ্ৰিলৰ দুই তাৰিখ।
অ'হ। তুমি কেতিয়া কৈছিলা এইটো কথা, অ', পাহৰি থাকিলোঁ।
মোক সেইদিনা সুধিলা, তুমি কাপটো কেলেই এইটো মানে এইটো ব্যৱহাৰ কৰা।
অ
মই তাক কাহিনীটো ক'লো। তাই সি মোক কৈছে, এই এইটো আমাৰ গায়কে।
অ, অ', দে খাওঁক।
অ লেখক, লেখক আমাৰ লেখকে সুধিলে মোক কথাটো, যে তুমি কাপটো এইটো কামত কি কাৰণে ব্যৱহাৰ কৰা।
উম, উম।
পিছত মই বোলোহ
তো ভাঙি পাতি ক'লা?
কিন্তু ক'লো আউ।
উম।
তাই, সি কৈছে বস্তুটোয়ে সঠিক স্থানতে, সঠিক মৰ্যাদা পাইছে বোলে।
উম, বা, বাহ পুৰা প্ৰপাৰ, প্ৰপাৰ অসমীয়াত কৈছে ই।
অ', বস্তুটোৱে বোলে, সঠিক স্থানত, সঠিক মৰ্যদা পাইছে বোলে। মানে মা দিছে।
হো
তাক কৈছোঁ আউ এইটো বোলো কাপ, এ মোৰ জন্মদিনত প্ৰথম জন্মদিনত দিছিলে বোলো।
উম।
কি কৈছে বস্তুটোৱে, ভাল ম
ঠিক, ঠিক জেগাতে পাইছে মৰ্যদাটো।
তাৰপিছত গেছ মোচা ৰুমালখন।
উম, সেই, সেইখনো দিয়া হি চাগে।
অ তাৰপিছত এই ঘৰ মুচা চোলাটো।
উম।
সেইটো।
চব, চব ভাল জেগাতে কাম কৰিছে।
অ', চ চব নিজৰ, নিজৰ মানে, ডিপাৰ্টমেন্টত পঠিয়াই দিছো।
অ', ডিপার্টমেন্ট।
কাম, যিকেইটা কামত মানে, পাৰ, ভাল হয়, সেইকেইটাত
অ', যিটো যি ব্যৱহাৰ।
ব্যৱহাৰ আৰু, কাপটো ভাল হ'ব হৈছে।
আ হা।
কাপটোৱে বেছি ভাল লগা হৈছে।
কাপটো বেছি ভাল লাগিছে অ'।
উম।
সেইটো মানে প্ৰথম, আমাৰ ছাৰে ইউজ কৰিলে, মোৰ কাষতে যে থাকে যে।
গম পাইছো, গম পাইছো, অ' আপোনাৰ কাপ বেলেগে ইউজ কৰিছে।
তাৰপিছত মই কৰিছোঁ এতিয়া।
আপুনিও পোৱা নাই কৰিবলৈ, কাপটো বেলেগে ইউজ কৰিলে।
প্ৰথম।
উম, প্ৰথম পঢ়িব লাগে কোনে
তাকেহে।
উম।
নবেল বঁটা পাবলগীয়া কাম কৰিছোঁ।
হম্?
নবেল বঁটা পাবলগীয়া কাম কৰিছোঁ বোলো। পাই যাব লাগে, পাই যাবও পাৰোঁ পতককে দেই ভালকে।
গিনি গিন দি দিবও পাই দিয়া উম ফেমাচ হব লাগিব।
ই নবেল বটা পাইছে বোলে।
উম।
মোৰ হাতটো ভাল হোৱাই নাই অকমানো ভাল হোৱা নাই বেছিয়ে হৈ গৈ আছে।
সে তুমি ওলাই মেলি যোৱা হেৰি হলে। ফাৰ্মাচি চাৰ্মাচি কিবা দিয়ে না বেণ্ডেজ মলম চলম।
তাকেহে।
ওলাই অলপ যোৱাকৌ ৰূমটোতে কিমান সোমাই থাকিবা। লগো নাই মই যাবলৈ তেনেকে ইমান।
যাবলে লগ নাই আকৌ কি কেনেক মানে ওলাই গৈও ভাল নালাগে আগ ততে এয়া চাহ খংগে কিবা খংগে ইও আছিলে এতিয়াতো অকলে গৈও বহিবলৈ বেয়া লাগে।
এতিয়া অকলে অকলে কিমান যাবা, মনত আছে নাই এদিন যে আমি তোমাৰ ৰুমত আমি তিনিটাে গৈছিলো আপাক যে ঘূৰি পেলাই আহিছিলো।
মাছ মাছ
মাছ মাছ অ' বুম খোজ কাঢ়িলোঁ ক সেইদিনা খন।
মাছ অনাৰ দিনা
উম।
সেইবা কাই মাছ এডপা আনিছিলা যে। বাচিব কৰিব নোৱাৰিলে
পুৰি চাটনি কৰি খাইছো মই
খুব জুলনালো দুইতাই
এ' খুব ভাজি
পিটিকাও খালো চোন
খালো আকৌ দেই তোমাৰ লগত ভাত ঢেৰ খালো ভাত তোমাৰ লগত এই ইয়াৰ লগতে ইমান খোৱা নাই।
কাৰ লগত অ'অ'
তোমালোকৰ সপ্তাহত দুবাৰ তিনিবাৰ খোৱা হয়েই।
ৰাতিলে বোলে কি খাব বোলে এদমান যোৱা হাঁ দুটাই খাওঁ
অহ মানে হৈয়ে যায় এবাৰ হে সেটো নহ'লেও মানে তোমাৰ লগৰ এটা আহি যায় মোৰ তাতে স্থানটো হৈয়ে যায় আৰু মানে।
মোৰ লগত আহিলেতো তোমাক তোমাকতো মই মোৰ লগৰ লগত তেনেকুৱাই তামস কৰিলোঁ নহয়
এতিয়া মানে মোৰ নিজৰ হেৰিয়তে নাই মানে সিমানটো টান চলক এতিয়া এতিয়া কিবা এটা হ'লেও মানে এইকেইটাকে ফোন কৰিব লাগিব গুৱাহাটীত থকাকেইটা মোৰকেইটা যে এটাতো লেখক সেইটোৱে দিন ৰাতি কি হৈ আছে গমেই নেপায়।
সেইটোৱে ত মানে এনেকুৱাকে মাজত ভৰাই দিলেও এমাহ তোমাৰ প্ৰথম তোমাৰ কাষৰ লগতো পাইছিলো তেতিয়া সিমান সোমোৱা নাছিলে তুমি যিমান সোমাইছা
হ